হয় -হয় -হয় পাইছোঁ, পাইছোঁ। আপুনি আশা কৰিছো আপুনি ভালে আছে? হয়- হয় মই ভালে আছো। আশা ৰাখিছোঁ আপুনিও ভালে আছে? হয় নিচ্ছয় নিচ্ছয়। অহ ', আজি আলোচনামুলক, সেইটো পৰ্যায় যে কৃতৃত্ৰিম বৃদ্ধিমতা যাক আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ এ- আই বুলি কওঁ হয় -হয়, আমি আজি আহ, জানিম যে এ- আই আৰু মানৱ সভ্যতাৰ ভৱিষ্যত। হয়। ভৱিষ্যত সম্পৰ্কে আমি আলোচনা কৰিম হয়- -হয়। আচল্ততে আহ', কৃতিম বুদ্ধিমতা আৰু মানুহ জীৱননৰ আহ ', সভ্যতাৰ ভৱিষ্যতৰ বহুত ভূমিকা আছে হয় -হয়, আচলতে একবিংশ শতিকাক বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ বুলি কোৱা হয়। হয় -হয়। এই যুগত মানুহে এনে বহুত আৱিষ্কাৰ কৰিছে যিয়ে মানৱ জীৱন অধিক সহজ, দ্ৰুত আৰু উন্নত কৰি তুলিছে হয় - হয়।
আহ', এই আৱিষ্কাৰসমূহৰ ভিতৰত অন্যতম্, ' হৈছে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এ - হয়। বৰ্তমান সময়ত এ- আই, বিশ্ব এ -আই আহ', বিশ্বৰ আটাইতকৈ আলোচিত আৰু গুৰুত্ব,
গুৰুত্বপূৰ্ণ বিষ়সমূহৰ ভিতৰত অন্যতম। হয়- হয় আচলতে কৃত্ৰিম বৃদ্ধিমত্তা হৈছে যে এনে এক প্ৰযুক্তি যাৰ জৰিয়তে যন্ত্ৰ বা কম্পিউটাৰে আহ, মানুহৰ দৰে চিন্তা শিকন -বিশ্লেষণ আৰু সিদ্ধান্ত গ্ৰহণ কৰিব। হয়- হয়
এ -আই কেৱল বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰতেই নহয় শিক্ষা চিকিৎসা কৃষি ব্যৱসায় পৰিবহণ যোগাযোগ আৰু দৈনন্দিন জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে প্লবিক
পৰিৱৰ্তন হয় হয় আমি দেখা পাওঁ যে উন্নত দেশসমূহত এ আ আই যথেষ্ট পৰিমাণৰ ব্যৱহাৰ বৃদ্ধি পাইছে উন্নত দেশসমূহত শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এ আাই যথেষ্ট গুৰুত্ব নিচয় নিশ্চয় আজিৰ যুগত এ আই অবিহনোৰ ভৱিষ্যয়ত কল্পনা কৰাটো অতি কঠ হয় হয় হয় নিশ্চয় সেয়েহে এ আই আৰু মানৱ সভ্যতাই আহ ভৱিষ্যত সম্পৰ্কে আলোচনা কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি হয় হয় এ বৰ্তমান অসমত এয়াই মলিক একক হিচাপে পৰিগণিত হৈছে শিক্ষাৰ ক্ষেত্ৰত এয়াই আমাক বহুতো সহায় কৰিছে আচলতে আপোনাৰ মতে কৃত্ৰিম বুদ্ধিমতা বুলি কলে আপুনি কি উ কৃত্ৰিম বুদ্ধিমত্তা হৈছে মানে এটা এনেকুৱা এৰ এ বস্তু যাৰ এ এ চিন্তা নিজ এই মানুহৰ দৰে চিন্তা কৰি আব পাৰে আচলতে মানে আপুনি কবলৈ বিচাৰিছে যে কৃত্ৰিম বুদ্ধিমতা হৈছে আহ কম্পিউটাৰ বিজ্ঞানৰ এনে শাখা যে যন্ত্ৰক মানুহৰ দৰে চিন্তা চিন্তা কৰে কাম কৰিবলৈক্ষম হয় হয় হয় মই অঁ আপুনি ঠিকেই
কৈছে আচলতে মানুহে যেনেকৈ
অভিজ্ঞ শিক্ষা গ্ৰহণ কৰে সমস্যাৰ সমাধান কৰে ভাষা বুজে আৰু সিদ্ধান্ত লয় এয়াইও সেই একেধৰণৰ কাম কৰিবলৈ চেষ্টা কৰে হয় হয় হয় নিশ্চয় সহজ ভাষাত কবলৈ গলে এয়া হৈছে যন্ত্ৰৰ মাজত মানুহৰ দৰে হয় হয় হয় নি্চ আচ ইয়াৰ ইতিহাসনো কি আমি তাৰ বিষয়ে অলমান জান হয় হয় নিশ্চয় হয় নিশ্চয় আগহী
হয় কৃত্ৰিম আহ বুদ্ধিমত্তাৰ ধাৰণাটো নতুন নহয় আচলতে ঊনৈছশ ছাপন্ন চনত আমেৰিকা বিজ্ঞানী জন এমচি কাৰ্থিয়ে প্ৰথমবাৰৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজে
ইনটেলিজেন শব্দটো ব্যৱহাৰ কৰি হয় হয় তাৰপিছত বহুত দৰ্শক দশক ধৰি আহ গৱেষণাৰ ফলত এয়াই ধীৰে ধীৰে উন্নত হৈ আছে হয় হয় বিশেষকৈ ইণ্টাৰনেট শক্তিশালী কম্পিউটাৰ আৰু বৃহৎ
পৰিমাণৰ তথ্য উপলব্ধ হোৱাৰ ফলত ইয়াৰ বিকাশ
বুকা গুণ বৃদ্ধি পায়ছে হয় হয় হয় বৰ্তমান এ আই বিশ্বৰ অনয়তম দ্ৰুত বিকাশশীল প্ৰযুক্তি হয় হয় অঁ আমি এতিয়া বৰ্তমান এ আইৰ ব্যৱহাৰৰ বিষয়ে অকমান অ জানিবলৈ বিচাৰিছো হয় নিশ্চয় নিশ্চয় আপুনিগ হয় নিশ্চয় আগহী হয় আচলতে অঁ এইয়াই শিক্ষাৰ ক্ষেত্ৰত এক অ', বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায় হয়, হয় এয়াই শিক্ষা ব্যৱস্থাত এক এক নতুন যুগৰ সুচনা হৈছে, হয়, হয়, অনলাইন ক্লাছ শিক্ষা অধিক সহজ হৈছে, হয়, ব্যক্তিগত ভাৱে শিক্ষাৰ সুবিধা বৃদ্ধি পাইছে, হয় হয়। অ', স্বয়ংক্ৰিয় মূল্যায়ন ব্যৱস্থা সৃষ্টি কৰিছে, হয়, হয়, শিক্ষাৰ্থীয়ে যিকোনো সময়ত জ্ঞান নাভৰি হয়, হয়, হয়, হয়, এ আই ভিত্তিক শিক্ষা প্লেটফৰ্মে ছাত্ৰ ছাত্ৰীসকলক অধিক ফলপ্ৰসে শিক্ষা গ্ৰহণ কৰা হয়। হয়, হয় বৰ্তমান সময়ত শিক্ষাৰ ক্ষেত্ৰত এয়াই অতি গুৰুত্বপূৰ্ণ অৱদান নিশ্চয় নিশ্চয় নিশ্চয় অ', সেই শিক্ষাৰ ক্ষেত্ৰ এয়াই চিকিৎসাৰ ক্ষেত্ৰতো বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে, হয়, হয়। চিকিৎসা বিজ্ঞানত ইয়াৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ হোৱা দেখা গৈছে হয়, হয়, হয়, এয়াই ৰোগ চিন্তা কৰা আৰু এয়াই নতুন ৰোগসমূহৰ অ', মেডিচিন উদ্ভৱ কৰাত সহায় কৰিছে নিশ্চয় নিশ্চিয়। এয়াই চিকিৎসাৰ যি পৰামৰ্শ সেই পৰামৰ্শ আগবঢ়াই হয়, হয়, জটিল অস্ৰপচাৰত সহায় নতুন ঔষধ আৱিস্কাৰ সহায় কৰে অ', ফলস্বৰূপে কি হৈছে, চিকিৎসা ব্যৱস্থাৰ অধিকউন্নত আৰু দ্ৰুত হৈছে, হয়, হয়, হয়
অ', তাৰ একেদৰে সি কৃষি ক্ষেত্ৰতো এয়াই আমাৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে।
কৃষি ক্ষেত্ৰতো আমি দেখিব পাইছো যে দিনক দিনে এয়াই গুৰুত্ব বাঢ়ি আহিছে, নিশ্চয়, নিশ্চয় অ', কৃষি ক্ষেত্ৰত আচলতে ভাৰতৰ কৃষি প্ৰ যি অৱস্থা সেই অৱস্থা বিশ্লেষণ কৰে হয়, হয়, হয় তাৰ লগতে শস্য উৎপাদনৰ সম্ভাৱনা নিৰ্ধাৰণ কৰে হয়, হয় শীত পতংগৰ চিনাক্ত কৰে হয়, হয় কৃষকক উপযুক্ত কৰা হয় হয় ই কৃষি উৎপাদন কি কৰাতো সহায় কৰা হয়, হয়, হয় নিশ্চয় ইয়াৰ লগতে অ আমাৰ পৰিবেশ পৰিবহন ক্ষেত্ৰতো এয়াই এয়াই বহুত অ', গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে হয় এয়াই প্ৰযুক্তিয়ে পৰিবহনা বৈপ্লৱিক পৰিৱৰ্তন আনিছে স্মাৰ্ট ট্ৰফিক ব্যয়স্থাপনা দেখা গৈছে আমাৰ হয় যান-বাহনৰ
যি ৰাস্তাসমূহ আছে ৰাস্তাসমূহত দেখা গৈছে অ', অ', স্বচালিত বাহন
পথ দুৰ্ঘটনা হ্ৰাস দ্ৰুত নেভিগেশ্যন ব্যৱস্থা হয়, হয়, ই মানুহৰ সময় আৰু সম দুয়োটা এখনল হয় নিশ্চয়
ইয়াৰ লগতে আমাৰ এ আই ব্যৱসায় আৰু উদ্যোগত বৰ্তমান অধিক বৃহৎ কোম্পানী
হয়, হয়, হয় এয়াই আমাৰ অ', বজাৰ, বজাৰ বিশ্লেষ কৰে হয় গ্ৰাহ প্ৰয়োজন বঠ উৎপাদন
কৰে ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণত সহায় কৰে ই উদ্যোগ সমূহক অধিক লাভজনক কৰি তুলিছে।
হয়, হয় ইয়াৰ সুবিধা সমূহ হৈছে যে সময় সঞ্চয় আহ সময় সঞ্চয়ত এয়াই একি কম সময়ত বৃহৎ পৰিৰ কাম সম্পৰ্ণ কৰিব হয়, হয়, হয়।
অ', ভুল আমাৰ যিসকল ভুল ধাৰণা থাকে সেই ভুল ধাৰণাসমূহ কম কৰি তোলে আহ যন্ত্ৰই গণনা আৰু বিশ্লেষণত মানুহতকৈ কম ভুল।
হয় হয় হয় নতা ব হয় হয় গুৰুত্বপ আমি দেখা গৈছে অ ক ক সম উৎাদন বদ্ধ হয় হয় চৌবিশ ঘ ক্ষমতা মানুহৰ দৰে বিশ প্ৰ হয় হয় এয়াই আমাৰ যথেষ্ট সহায় কৰে যিকোনো ধৰণৰ কামত হয় আচ এ মানুহে ক তেওঁ আচলতে সম্পূৰ্ণৰূপে বিশ বিশামৰ প্ৰয়ো হয় হয় হয়ন ষ্টপ চৌশ ঘ হয় হয় হয় নিশ্চয় নিশ্চয় হয় হয় এই ক্ষেত্ৰত বহুত লোকে কয় যে এয়াই আমাৰ কাৰণে এ বিপদজনক হয় হয় কমি হ হৈছে আমি নিশ্চয় দেখিব পাইছো হয় অ
অ অত্যাধিক নিৰ্ভৰশীলতা মানুহ যদি মানে এয়াই অত্যাধিক নিৰ্ভৰশীলতা আছে মানুহে মানুহ যদি সম্পূৰ্ণৰূপে এয়াই ওপৰত নিৰ্ভৰশীল হয় তেন্তে
অ সৃজনশীলভাৱে আৰু চিন্তা শক্ত পাৰে আমি এ এটা আমি কম পৰিে এ আমি কিছুমান ক্ষেত্ৰত বিফল হৈছে বুলি কব লাগিব হয় হয় হয় আমাৰ এই আমি যেতিয়া এয় গজা ব্যৱহাৰ কৰো তেতিয়া আমাৰ কি হয় আমাৰ সকলো সৰু সৰু লৰা ছাল দেখা যায় যে কিছুমান সকলো কথা আ ইয়াৰ সন কৰা তেওঁলোকে নিজৰ যি মগজু শক্তি হয় বয়হাৰ কৰা কম পৰিমণে ব্যৱহাৰ কৰা হ'ল দুফলো আমি কুফলো দেখিব পাইছো কু ফলো দেখিবলৈ পোৱা যায় হয় হয়নে আচ অ যেনেকৈ এটা মুদ্ৰাৰ অ ই দুইটা মানে দুয়ো ঠিক সেইদৰে এয়াইও কুশল আৰু সুফল দুয়ো আৰু সুফল দেখা যায় হয় হয় আশা কৰো আজি বাৰ্তালাপৰ আমি য় বহুত বেছিকৈ গুণৰ বিষয়ে আমি হয় নিশ্চয় নিশ্চয় আশাকৰো আমি বালাপৰ পৰা অ হয় হয় আৰু উপকৃত হ'ব হ'ব পাৰে। হয়-হয় নি্চয় হয়-হয় ধন্যবাদ।